হেল্ল' অ' কোৱা
এই স্পীকাৰটোৰ মুখৰ ওচৰত লোৱা দেই মাত অহা নাই একো।
ৰ'বা ৰ'বা।
অ
অ এতিয়া শুনিছা?
অ শুনি আছো এতিয়া।
অ এতিয়া কোৱা।
কি কৰি আছা পিছে এতিয়া?
এইয়া খাবলৈ যোগাৰ পাতি।
আচ্ছা কি খাবলৈ যোগাৰ কৰিছা?
কি খাবলৈ মানে এইবিলাক কি বুলি ক'ম এতিয়া ঠাণ্ডা চান্দা এনেকে।
চব কেমিকেল খাই আছ মানে ন?
কেমিকেল খাই আছো বুজিছা।
তাকেই খোৱা খোৱা।
যি গৰম পৰিছে ঠাণ্ডা নাখালে নহয় গম পাইছা।
আচ্ছা গৰম মানে কেমিকেল খাব দিছে?
অ এই গৰমৰ চোততে কেমিকেল খাব লাগে।
কেমিকেল খোৱাতকে কুঁহিয়াৰ ৰস খোৱাগে যোৱা।
অঁ এনে বজাৰ যাম এতিয়া বজাৰত গৈছিলো মানে বজাৰত গৈ পেলাই খাই কৰি আহিছোঁ। তাৰ পিছতে তাৰপিছত তাৰ পিছত মানে এতিয়া কুঁহিয়াৰ ৰসটো ভাল বস্তু
অ আচ্ছা অ বেলেগ ধৰণৰ চাগে চ দেখন ব বেলেগ।
কিবা খালানে নাই?
এতিয়ালৈকে বৰ্তমান নাই। চাহ খালো বাৰু পিছত। চাহ তাহ খালো। তাৰপিছত মানে তোমাৰ কাম চামল আছিল সেইখিনি কৰিলো।
উম আচ্ছা। মই এনে আছিলো মই মানে অকণমান কাম এটা কৰি আছিলোঁ যে ব'লো কামটো কৰিলোঁ। কামটো কৰিবলৈ বোলো সেইটো কাৰণে তোমাক কৈছিলো বুজ মেছেজ কৰি আছোঁ বুলি।
অ' ঠিকে আছে তেনেহ'লে, এতিয়া ক'ত আছা ক'ত তুমি
মই এ আমাৰ ঘৰৰ ওচৰতে বাহিৰত আছো মানে অ' অ' ভিতৰত থাকিব নোৱাৰি ফেনখনপও গৰম হ'ব ওলায়।
তাৰ পিছে এনে কিবা খেলিব কৰিব যোৱা নে নাই।
আহ এতিয়া যোৱা নাই এনেই গেম খেলিলো।
কি গেম?
এই ফ্ৰিভায়াৰ খেলিলোঁ। ফ্ৰিভায়াৰ খেলাৰ পাছতে খেলি খেলি এলাহ লাগিল মোবাইল গৰম উঠি গ'ল।
আচ্ছা ফ্ৰীফায়াৰ মানে এতিয়াও খেলা নেকি?
অ' খেলিয়ে থাকোঁ।
অ' কিমান বছৰ হ'ল খালি ফ্ৰী ফায়াৰ খেলা?
এবছৰমানেই হ'ল।
কছ এবছৰ মান ন এই এক ছেকেণ্ড ৰখাচোন হা দুই এক ছেকেণ্ড। ছ মন লাগে। মানে একদম মাথাটো বেয়া কৰিব এতিয়া নহ'লে। এই ক তুমি কৈ যোৱাচোন বাৰু মই শুনি আছো হা অ' হ'ব এতিয়া কোৱা। হেল্লো, এই ফোন এটা আহি আছিলে মানে ফোন এটা আহি আছিলে মোৰ সেইটো কাৰণে
আচ্ছা সেইটো কাৰণে ভাইটগেচন হৈ আছে।
হ অ' সেইটোৱে এই লগৰ এটা আছে ম এটা ফোনটো ৰিচিভ নকোৱ সি মানে নন ষ্টপ ফোন মাৰিয়ে থাকিব মানে।
অ' মোৰ এটা আছে।
স মই মানে বহুত কাম আ মাৰ তাতে কিবা এটা কৰি থকা সময়তে এনেকে ফোন কৰি থাকিলে নহয় একে মা থাটোহে বেয়া হৈ গ'ল।
কি?
অ' অ' এনে ক কাম বন নাই এনেই যি টি কথা কৈ মানে মাথাটো বেয়া কৰি থাকে ন মানে। হ কিবা এটা কথালৈ মাৰ নাই এনেই এনেই মানে। ক তাৰ পিছত ফিফাই খেলা কেইদিন হল, কেইবছৰ?
এ এবছৰ মানেই হ'ল।
নতুনকে খেলিছা নেকি?
আই আই দি তো যে, আগ আ দি টোত খেলিছিলো আগ আই দি ম মানে হেৰি আছিল যে এক্জাম আছিল না সেইটো কাৰণে বাদ দি দিলো।
অ' আচ্ছা নাই আগ আই দি কিমান এনে কিমান বছৰ হল তুমি প্ৰথম ষ্টাৰ্টিং কেতিয়াবা কৰিছিলা?
উমম ষ্টাৰ্টিং হোৱাৰ টাইম হল চাৰি বছৰ মানেই হ'ল।
চাৰি বছৰ মানে তোমাৰ এতিয়া কিমান? ছাব্বিশ চলি আছে মানে বাইশ মানত। আত্ছা ঠিকে আছে তেনেহ'লে। অ' মই খেলিছিলো। তোমাৰ হেৰিলৈকে কি কয় পঁচিছলৈকে খেলিছিলো। দুহেজাৰ ওঠৰৰ পৰা।
উম - হুম। পুৰা, অল্ড আই ডি মানে।
পুৰা এটা বিক্ৰী কৰিছোঁ, তোমাৰ মই মিছা নকওঁ, ছেভেনটি ফাইভত।
অ' - অ'। ঠিকে আছে। এনে মানে টাইম- টাইম পাছ কণ কৰিবলৈ কাৰণে খেলিব পাৰি আৰু।
মই মানে টুৱেন্টি ফোৰত বিক্ৰী কৰিছিলোঁ, তোমাৰ নাইন টি চিক্স লেভেলৰ আই ডি। তাৰপিছত আকৌ, তাৰে তেতিয়া খোলা এটা চছেকেণ্ড আই ডি আছিলে। এতিয়া সেইটো আছে। তাৰপিছত আৰু তেনেকে তে- আৰু এটা আই ডি আছিলে, ভাইটিয়েৰে। সেইটোও বিক্ৰী কৰিলোঁ মানে তেনেকে সেই মানে- তেতিয়া মানে গেম খেলাটো ইণ্টাৰেষ্টটো কমি গ'ল ন'। তাৰপিছ মানে আই ডি কেইটা মষ্ট এনে থকাতকে ইমানখিনি প বি কৰিলোঁ।
ভালে কৰিলা।
নহ'লে, এতিয়াটো নো মই এনেকে আই ডি বিক্ৰী কৰিবলৈ নায়েই, ক'ব গ'লে।
উম, এতিয়া- এতিয়া কোনেও নলয়েই আই ডি।
টোৱে, সেইটো কাৰণে সময়তে মই মানে ছেল কৰি থৈ দিলো আও। হ'লেও বেয়া লাগে কেতিয়াবা, ইমান পুৰণা আই ডিটো থ ৰে মানে বিক্ৰী কৰি দিলোঁ ন'। এতিয়া মানে কেতিয়াবা - কেতিয়াবা।
কেতিয়াবা হোৱাটছএপত নম্বৰ আছে নহয়, টিমকোড দি দিবা।
অ', ঠিক আছে। এতিয়া মানে এতিয়াও, ৰখা এতিয়া মানে মই আহি দিলোঁ। ভাইটি, অ'- হ'ব বাৰু আহিম আৰু, কিবা এটা কৰি। ৰি অ'।
অ' আহি যা।
অ' - অ', ঠিক আছে। আৰু কোৱা? পিছে টপ্-আপ্ - চপ্-আপ্ কৰান নাই?
খবৰ - খাতি- খবৰ - খাতি কি আও, খবৰ - খাতি মানে খবৰ দেখোন জানায়ে। যি গৰম পৰিছে আও।
গেমত টপ্‌-আপ্‌ - চপ্‌-আপ্‌ কৰান নাই?
অ' গেমৰ খবৰ, খৰ- খবৰ সুধিছা?
অ', গেমৰ খবৰে সুধিছোঁ।
টপ্-আপো কৰোঁ বাৰু। ইমানো নহয় মানে আও, মানে খাওঁতেই যায়।
অ', ঠিকে আছে। সেইটো ভাল কাম কৰিছা, বুজিছা? নিজৰ ওপৰত খৰচ কৰিবা। গেমৰ আই ডিত মই বহুত কৰিলোঁ বুইছ্‌
সেয়ে দে। এনেই এইবিলাক মুৰ্খামি। এনেই নিজৰ পেটতে যায় বেছিভাগ। কেতিয়াবা এনেই ৰিডিম কোড - চিডিম কোড আহিলে কৰিলে মাৰোঁ আও, ঊনৈশ টকা।
ঊনৈশ টকা নেকি?
এহ, ঊনৈশ টকা- চনৈশ টকা তেনেকে মাৰোঁ আও। ঊনত্ৰিশ, ঊনৈশ, পঞ্চাশ, এশ মান যায় আও।
অ', ঠিকে আছে - ঠিকে আছে।
উম, এনে এনেকে হেৰিকে মাৰি পোৱা নাই।
অ', এতিয়া বৰ্তমান হাতত চিপছৰ পেকেট।
অ', চিপছৰ পেকেট।
আচ্ছা, কি চিপ্‌ছ খাইছা বাৰু? হা? অ' সেইটো কাৰণে সুধিলোঁ। কি চিপ্‌ছ খাই আছা? আনহেল্ডি বস্তু- আনহেল্ডি বস্তু পুৰা খাই আছা মানে ন'?
হঁ-হঁ-হঁ, পুৰা।
জীম-চিম যোৱান নাই? জীম জইন কৰা আজি, যোৱা যদি।
আজি যোৱা নাই, মানে কালি গৈছিলোঁ। এই কেইদিন গৈয়ে আছোঁ। আজিহে যোৱা নাই।
কেইদিন হ'ল জীম যোৱা?
কাইলৈ যাব লাগিব। উম, ছয়মাহ, আঠমাহ, আঠমাহ মান হ'ল।
কিবা লৈ আছ' নে? ছাপলমেণ্ট?
হাঁ- হাঁ-হাঁ।
কি লৈ আছা, চাপ্লিমেণ্ট কি লৈ আছ?
উম, কঠিন আছে, এনেকুৱা আছে এতিয়া হিচাপ কেনেকে দিম আও। আজি আছে কালি নাই, কালি আছে আজি আজি নাই।
মানে?
মানেহ্‌, গটিনটো না নাথাকে ন'। মানে এতিয়া আজি কিবা এটা ভাল লাগিল বোলে গটিনৰ আজি আনিলোঁ। কাইলৈ বোলে কিবা এটা ভাল লাগিল।
কোৱাখা নহয় ক'। নহয়, নহয় মই সেইটো কথা কোৱা নাই। তোমাৰ এনেই চনটোৰ কথা কোৱা নাই। তেমাটোৰ কথা কৈছো।
অঁ টেমাটো, টেমা ৰ'বা ৰ'বা ৰ'বা ৰ''বা। টেমাটো, মই নিজে নাজানো কি টেমা।
এই কেটিনৰ পৰা চাপ্লিমেনৰ প্ৰ'টিনৰ টেমাৰ তেনেকে লৈছা নেকি?
হম হম
ক্ৰেটিন বা প্ৰ'টিন তেনেকে লৈছা নেকি তেমাহ?
উম কেইটিম কেইটিম এইক উম আৰু লৈ আছো।
আতছা, পানী কিমান হোৱা দিনটোত
পানী কিমান আম পানী পানী হিচাপ নাই পানী খোৱাই যায় বহুত
অ হলেও' আন্দাজত
পাঁচ লিটাৰ।
বঢ়িয়া
আবু
মোৰ ন ধৰিলা
ন
উম।
বঢ়িয়া
ৰাতিপুৱা উঠা বুলি কোৱালৈকে।
বঢ়িয়া।
হয়নে। কি কবা? পানী খাব লাগে, পানীটো খাব লাগে, জিম কৰি থাকিলে পানীটো যিমান পায় সিমান খাবা।
উম নহ'লে তাই এদিনত যদি পানী খোৱা সোনধালেইে ন
অ মই ৰাতিপুৱা মে মই তোমাৰ বটল চিষ্টেম মানে ব ভৰাই ভৰাই থৈ দিওঁ হা মানে মই হিচাপ এটা থাকে ইমান খিনি খতম হলে মই ইমানতো যাবগৈ।
পাঁচ পাঁচ মান যায় আৰু
নাই মোৰ জিমতে ৰাতিপুৱাৰ পৰা তোমাৰ এঘাৰটালৈকে মোৰ জিমতে চাৰিলিটা পানী যায়।
অ সেইটো সেইটো তেতিয়াবাও যায় বাৰু তেতিয়া নোযোৱা নহয় তেতিয়া যায়। এনেই এনেই ঘৰত থাকোঁতে পাঁচমান যায় বাৰু দিনটোৰ ভিতৰত
আত্ছা ঠিকেই আছে। পিছে তুমি ফোন কৰিলে মোক কৰিব পাৰিবা হা মোৰ মানে এক্সট্ৰা দুটা নম্বৰ আছে দেই।
হা হা
এক্সট্ৰা ৰুমৰ দুটা নম্বৰত আছে তুমি ফোন কৰিলে মোক কৰিব পাৰিবা মেছেজ কৰিবা মানে।
ইনষ্টা
আৰে নহয় ফ্ৰী থাকিলে মোক হোৱাটছএপত মেছেজ কৰিবা আৰু মোৰ মানে এক্সট্ৰা দুটা নম্বৰ আছে আৰু
অ আচ্ছা আচ্ছা।
উম।
অ ইনষ্টা নাই? ইনষ্টা চলোৱা নে নাই?
ইনষ্টা চলাম। মানে ইনষ্টাটো মই মানে মোৰ ইণ্টাৰেষ্ট নাই। আছিলে ইমান বনাই কিবা কিবি কৰিলো তাৰপিছত নাই।
অ, এতিয়া একাউণ্টটো আছে নে নাই পিছে?
একাউণ্ট আছে।
অ একাউণ্টটো দি দিবা হোৱাটছআপত।
অকে, তে দিম দিয়া তোমাক।
উম।
উ আৰু ঘৰ পালাগে? খোৱা-বোৱা দেৰি আছে।
হা ভাত বনাইছেনে নাই সেইটো কৈছোঁ।
অ, নাই ভাত এতিয়া নবনায়। এই দেৰি আছে, সেইটোৱে। ইমান জল্দি খাব নোৱাৰি।
চাৰে সাতটা, চাৰে সাতটা বজাত আন্ধাৰ হয় হে।
ত খাওঁতে-খাওঁতে এঘাৰটা চাৰে টা।
চাৰে সাতটা বজাত আন্ধাৰ হয় হে।
হু, তাকে।
ক'ত চাৰে পাঁচটা বজাত আন্ধাৰ হোৱা আৰু চাৰে সাতটা বজাত আন্ধাৰ হয় হে।
সেইয়াই এতিয়া পৰিৱৰ্তন চব পৰিৱৰ্তন।
চব এইবিলাক।
উম।
মাহঁত ক'ত?
আছে। মা কিবা ইটো ৰুমত আছে। মোবাইল চাই আছ নেকি নে কিবা কাম কৰি আছে হবলা।
অ, অঁ।
পিছে ঘৰ পালাগে নে নাই এতিয়া?
এ, নাই ঘৰৰ আগফালেই, ঘৰৰ মানে কি আৰু ঘৰৰ ওচৰতে, মায়ে মাত দিব পালে লগতে দৌৰি যাব পাৰি।
আত্ছা কি কৰি আছা কি? এনেই ঘূৰি ফুৰিছা নে?
নাই মানে বতাহ দি বতাহ দি আছে যে, বাহিৰত বতাহ লৈ আছো। এই ভিতৰত মানে গোপ-গোপনি কিবা। ফেনখন চলিলেও কিবা গৰম হাৱা ওলায়।
অ, নহয় মানে মোৰ এনেকুৱা লাগি আছে তুমি মানে খোজকাঢ়ি থকা যেন পাইছোঁ।
অ' এইখিনিতে, এইখিনিতে। ঘৰৰ এই ওচৰে-পাজৰে এইখিনিতে খোজকাঢ়ি আছো।
অ, আচ্ছা সেইটো কথা নেকি? মই তাকে ভাবিছো। অ' সেইটো এটাও হয় ন? অ কিলাই লৈ থবা মানে বুইছা? তেতিয়া ভাল হ'ব। কিলাৰ লৈ থলে তেতিয়া মহ ওচৰলে নাহে। তুমি ওচৰলে গলেও তোমাৰ ওচৰলে নাহে।
এ তেতিয়া
উম। আৰু কোৱা। জিম কেইটাত যোৱা এনেই?
মৰ্ণিং, মৰ্ণিং।
মৰ্ণিং কেইটাৰ পৰা কেইটা?
মৰ্ণিং সাতটা পে
সাততাৰ পৰা কেইটা?
সাতটা পে চাৰে আঠটা।
আত্ছা।
চাৰে আঠটা বাজি যায়।
অ, ঠিকে আছে, অকলে নে লগৰ আছে?
নাই, নাই লগৰ আছে, লগৰ চাৰিটা। চাৰিটা যায় মোৰ লগত।
চাৰিটাই একেলগে এক্সাৰ্চাইজ কৰা টাইম মিলে? আত্ছা।
কেতিয়াবা, কেতিয়াবা মানে অ মইও মইও মানে আৰু এটা যায় লগৰ আৰু বাকী দুটা মানে ভাটি বে
সেই যে
হা, হা।
তাৰছ মোৰ অকলেই ইমান টাইম লাগে তোমালোক তোমোক চাৰিটাই বো মিলাব পাৰা নাই।
নাই, নাই মানে কেতিয়াবা মানে প্ৰতিটোতে মানে টাইম নিমিলে ন? এতিয়া মানে কেতিয়াবা দুটা মৰ্ণিং টাইমত যায় আৰু দুটা ভেটিবেলা।
আচ্ছা। মানে টিমো ভাগ কৰি দিলা?
টিমৰ নহয় মানে মোৰ লগত মানে যোনতে মানে যাবলৈ মন যায় মানে যায় আৰু। সেইটো কোৱা হয়নে।
অ, আচ্ছা আমাৰ যাৰ মৰ্ণিং সময়ত যোৱা টোপনি ভাঙি হি যায় আৰু।
অ, মানে সি যদি মৰ্ণিং সময়ত যদি যাবলৈ মন যায় মানে মোৰ লগতে যায় আকৌ মানে তেনেকুৱা। এনে যদি ভাটি বেলা মোৰ যদি যাবলৈন যায়, মই ভাতে পেলাই কোন যায়াই সুধি লওঁ আৰু, সি মোৰ লগত যায়গৈ তেনেকুৱা আৰু। মিলাই পেলাই যাওঁ আৰু মানে। দুটা মানে থাকে আৰু, দুটা তিনিটা থাকে আৰু।
অ' ঠিকে আছে।
অকল সেইটো এতিয়া জিমৰ।